হেল্ল। হেল্ল!
শুনিছা নে?
অঁ, তোমাৰ চাউণ্ডটো একেবাৰে কম আহি আছে কিবা।
এত্ এতিয়া শুনিছা? এতিয়া চাউণ্ডটো মোবাইলত বঢ়াই আছে, এতিয়া শুনিছা?
কিবা ক'লা?
এতিয়া শুনিছা নেকি?
এতিয়া শুনিছো বাৰু কোৱা?
কি কৰি আছা?
মই তোমাৰ, এনেই বহি আছোঁ।
আচ্ছা মইও বহি আছো বাৰু বৰষুণতো জু জোৰে আহিল এতিয়া অলপমান আগ আগৰ পৰাই বৰষুণ পৰি আছিল এতিয়া জোৰেই আহিল আৰু এনেকুৱা বৰষুণে মোক লাগে।
হয় নেকি অ এনেকুৱাই বৰষুণ ভাল লাগে আৰু কি কবা আৰু
উম, তাকে এতিয়া বানপানী হ'ব লাহেকে।
লাহেকে বানপানীটো হ'ব বাৰু
অ আজি বানপানীৰ আগতে বাৰু ঘৰতে আছো সেইদিনে যি অৱস্থা হৈছিল ওলাই যোৱাতে বানপানীত নকবা আৰু
উম এ বানপানী হৈ থাকে আৰু কি কৰিবা
কিবা খালানে?
অ মই ডালিয়া বনাইছো ডালিয়াটো মানে অলপ জুলি হৈ গ'ল অলপ এপিনে, হেপিনে কৰোতে জ্বলি এই দলিয়া তোমাৰ গাখীৰ তত মানে বইল কৰিব লাগে
গা গাখীৰেদি ব বইল কৰিব লাগে ন
অ
চেনও মিক্স কৰিব লাগে নেকি খোৱাৰ টাইমত
অ, চেনি মিক্স কৰিব লাগে।
টেষ্টটো পোৱা যায়
চেনি অ, টেষ্টটো মিঠা হৈ যায় ন, তোমাৰ কাৰণে, সেইকাৰণে চেনি মিক্স কৰিলে তোমাৰ ভাল সোৱাদ। টো বাঢ়ী যায় আৰু
আ বুজিছোঁ বা বাকী মই তেনেকুৱা বিশেষ একো নাখালো ভেজ অলপমান মানে মাথাটো খাই আছিল গৰম গৰ মানে গৰম পানী দি লাল
হয় নেকি
লাছা দিলো আদা অলপ কাটি কেনে ইলাইচি মাৰনে বঢ়িয়াকে টেষ্টি কাৰনে বনাই কেনে খালো আৰু অকলে নিজে বহি কেনে ঘৰত
উ, ঘৰৰ মানুহ নাই নিকি।
অ ঘৰত মানুহ নাই ৰবা অলপ ওলাই গৈছে ঘৰৰ মানুহ ঘৰৰ মানুহ আৰু এতিয়া এতিয়া এতিয়া আৰু নাহে চাগে দেৰি হ'ব বৰষুণটো দিল ন
অ', অ', অ', পানীত আছিলে ন অ
বাকী আজি ৰাতিৰ খানা পিনা
ৰাতিৰ খানা পিনা আজি মই কিবা বনাম সেইটোৱে ভাবি আছো। বনাবও মন নাই, অনলাইনে অৰ্ডাৰ কৰি দিওঁ নেকি অলপ কিবা।
উম, উম, অনলাইন অৰ্ডাৰ কৰি দিয়া, অনলাইন অৰ্ডাৰ কৰি দিয়া, বিৰিয়ানী খাই লোৱা, বিৰিয়ানী।
আজি দিনতে খালোঁ বিৰিয়ানী এশ টকা ঐ নাৰঙংগীত খালো আজি
নাৰেংগীত ক'ত আউটলেট আছে অ ভালতো আউটলেট নাই মই জানাত
আছে এটা আছে তোমাৰ এইটো মেজিক ষ্টেণ্ড দেখা পাইছা না
উম উম
সটো নাপাওঁতে এটা আছে
অ' আচ্ছা মানে ব- বৰবাৰী যোৱা চাইডে ন?
বৰবাৰী নহয় নাৰেংগীৰ পৰা তোমাৰ এই নুনমাটি যোৱা চাইডে।
ততি এখন ডাঙৰ এখন ডাঙৰ পাই যাবা। তাতে এখন ডাঙৰ পাই যাম ভালে আছে
বুজিছো।
ে লে খালে মানে মই তাতে খাওঁ বাৰু খালে মানে
অঁ।
মই খোৱা যায় আৰু বিৰিয়ানী কে কেতিয়াবা
এ' খাব মন যাই আছে ৰ'বা মোৰ অৰ্ডাৰ কৰিলে এতিয়া গালিহে দিব। ঘৰৰ খোৱাৰ টাইমত
অঁ।
এইটো কাৰণে অৰ্ডাৰ কৰা নাই, মোৰ খাব মন যায় আছে। মই মানে মাথাতো পুৰা বিষাই আছে, কি খাওঁ আৰু নাখাও ভাবি আছো।
মই চো কিবা খাব হ'লে মই নাভাবো হোৱা নাই অৰ্ডাৰ কৰি দি পইচা নাথাকিলে অৰ্ডাৰ কৰি দি কবাৰ পৰা বিৰিয়ানী অহালৈ মই দুাৰ কৰিলওঁ।
অ মই পচ পইচা উদ্ধাৰলৈ হ'লেও মই অৰ্ডাৰ কৰোঁ খোৱা মানে খাব মন গৈছে মানে খামেই আজি।
অ' ময়ো তেনেকুৱা পইচা নাথাকিলেও অৰ্ডাৰ কৰি লওঁ অৰ্ডাৰ আাহা মাহত বস্তু অহাৰ লগে লগে পইচা যোগাৰ হৈ যায় আৰু।
অ' অ' ইমান মানুহ আছে ফোন কৰিয়ে থাকো চবকেইটাকে। চ - চবৰে পৰা পঞ্চাচ এশ এনেকে হৈ যায়, মানে চবৰে পৰা একেলগে নলওঁ বুজিছা? চব মানে মোৰ লগৰ কেইটা এনেকুৱা, একেলগে যদি পইচা খোজো নিদিয়ে দেই চ, কাৰো পৰা চল্লিছ ললো, কাৰো পৰা চল্লিছ তেনেকুৱাই মানে।
অ এনে থতে মছ ডাইৰেক দাদা ফোন কৰোঁ নহ'লে ঘৰত ফোন কৰোঁ চেলেৰি পা সেই কাৰণে অলপ পইচা খোৱা কাৰণে পইচা নাই পথা বুলি কলে পঠাই দিয়ে।
হয়, মোৰো বাৰু পঠাই দেউতাক যদি ফোন কৰো পঠাই দিয়ে বাৰু কিন্তু কিমাননো খাম আৰু দেউতাৰ তলত আৰু।
উম।
ন নাই এনেই তো ভ ভ উম ভাত ব ভাত পানী বস্তু ভাত চবজিটো খাইে আছো দেউতাৰ আন্ন্দাৰত এইবিলাকো যদি দেউতাৰ আডৰত খাওঁ কথাটো বেয়া ন।
মই দেউতাক কেতিয়াও ক'ল নকৰো পইচা কাৰণে। দাদা কৰোঁ নহ'লে মাক কৰোঁ নহ'লে বাইদেউ কৰোঁ।
উম উম। মানে মাৰ তাত জিপে নাথাকে ন, সেইটো কাৰণে দেউতাক ফোন কৰিব লাগে বুজিছা?
উম উম, ম- মাঁ তাত মানে কলে মানে বাইদেউক কৈ দিয়ে এনে পঠাই দিয়ে।
উম উম, মানে মোৰ কি হয় কেতিয়াবা হয় কেতিয়াবা যদি কেচ থাকে দে মানে কেতিয়াবা যদি ঘৰত কেছ থাকে, দেউতাক যদি ফোন কৰো এইটো বস্তু খাব মন গৈছে কয় কি তোৰ জেগাত পইচা আছে লৈ কেনে
অ
তেনেকুৱা কয় আৰু আৰু মাক মা-মা-মাও যদি কেতিয়াবা ক'তবা যায় মানে মা দেউতা যদি ফুৰিব যায় মই যদি ঘৰত অকলে থাকো সেইদিনাতো আৰু মই ডাইৰেক্ট বিৰিয়ানী খাম পইচা দি যা তেনেকুৱাই কওঁ
অ
মানে মই বিৰিয়ানীটো পালে ডেইলিয়ে খাব পাৰো কিন্তু নাখাওঁ আৰু। পেটৰ গণ্ডগোল হ'ব বুলি।
উম। ইমান ভাল ভালে নাপাওঁ বুলি ক'ব নোৱাৰো ভা মই ভালটো চব পাওঁ।
পোল-পোলাও খাই নে নাই পোলাও মইতো পোলাও বহুত ভাল পাওঁ।
মই চব খাওঁ যিমান পোলাও খাও এই বিৰিয়ানী খাও মাংস ভাজি দালি, ভাজি চব খাওঁ।
দুুনীয়াত যিমান খোৱা বস্তু আছে চব খাও তোমাৰ গাহৰি গাহৰিৰ বাহিৰে চব খাওঁ।
পটলৰ বাহিৰে চব খাওঁ মই।
অ পটল চটল মই চব খাওঁ মই কি ক'লো মাংস, মাছ, চবজি যি আছে তাৰে গাহৰিৰ বাহিৰে মই চব খাওঁ।
মই গাহৰিও খাইছোঁ।
হয় নিকি?
ঠিকে আছে ঠিকে আছে। আচ্ছা বাত হে আচ্ছা বাতে হে খানা চাইয়ে।
মটন পাওঁ।
মটন বাৰু মইয়ো খাওঁ খাচী খোৱা নে নাই?
এইতোটো ফেভৰেট আৰু নেপালী কাটিং খাছী
এই নেপালী কাটিং খাচী না-নাৰেংগী ফালে পায় নিকি মইতো নেপালী কাটিং খাচী খানা পাৰাৰ পৰাই আনো।
নাৰেংগীত পাই ধুনীয়া
খানাপাৰাত কিন্তু ডাঙৰ এটা বজাৰ আছে দেখিছা?
উম দেখিছো।
তাৰে পৰা আনো মই নেপালী কাটিং বা কি বঢ়িয়া লাগে অ খাই বাপৰে বাপ
উম নেপালী কাটিং খাছীটো বঢ়িয়া লাগে আৰু যদি নেপালী ঘৰত কাটে নহয় খাছি সেইটো
থাকে ন বঢ়িয়া লাগে।
সেইটোতো ছালৰ লগত থাকে তুমি যোনটো নেপালি ঘৰত থাকে না এইটো খাছি আৰু বেছি টেষ্টি
অ এইটো মানে কেনেকে কাটে?
এভ্ৰিথিং মিক্স কৰে। মই আগত ভৰিৰ চাৰিটা পিছ কৰিব বুকু পিচ পিচ কৰিব মানে ডাঙৰ ডাঙৰ পিচ কৰিব হয়নে। অ', মকুৰ মাংস এক চাইত ভৰিৰ মাংস এক চাইত মা সব ডাঙৰ ডাঙৰক থব তাৰপিছত তাৰপিছত চব মিক্স উ চব বেলেগ বেলেগ কৰিকে আকৌ সৰু সৰু পিচ কৰিকে চবৰ মিক্স কৰিকে দিব এটা এক কেজি
মানে চব মাংস মিক্স মাথাৰ মাংস পিঠিৰ মাংস চিঙাৰ মাংস চব মিক্স।
এভৰি অ', এভৰি।
অ', তেনেকুৱাও ভাল লাগে বাৰু বাকী তুমি চেল ৰুটি খাই পাইছা মই ত ট্ৰেষ্ট কৰিছোঁ।
তেল ৰুটিও খাইছোঁ মই
অহ।
পাইছা
আ।
গূনৰুক।
অ', নামটো শুনিছোঁ খোৱা নাই ৰবা চেল ৰুটিয়ে খাইছোঁ তেনেকুৱা চেল ৰুটি এতিয়া আৰু ছাগলী মাংস মানে মোৰ নেপালী লগৰ এজন আছে মানে তেওঁলোকৰ মানে এই কিবা এটা উৎসৱ হয় ন মাতিছিল তেতিয়া।
ভাইদোজ নে কিবা যে হয়।
টিয়াৰ বুলি কয় তিয়া।
অ', অ'।
ভাই তিকা কিয়াৰ বুলি কয়।
অ', অ', ভাইটিকাতে তেতিয়া মাতিছিল।
অ', তেনে তেতিয়া মানে মই তেতিয়াই খাইছোঁ।
তো মই তেতিয়া গৈছিলোঁ
মানে আমাৰ লগৰবোৰ এনেকুৱা মই মানে তেওঁলোকৰ যদি কিবা মানে বিহু চু হয় মাতে মইয়ো ঈদত মাতো ঘৰবোৰক মোৰ মোৰ লগৰ বহুত আছে ন নেপালী হিন্দু কাৰ্বি চব লগৰে মোৰ আছে।
ম চব আছে বেংগোলী আছে। মুছলিম আছে হিন্দু আছে। এ চব চব আছে মোৰ চব এনেও ভাল লাগে বাৰু।
এ মোৰ জাতি ভেদ লৈ মানে মই ফ্ৰেণ্ডশ্বিপ নকৰোঁ। তই জাতি মই ফ্ৰেণ্ডশ্বিপ নকৰোঁ তেনেকুৱা মোৰ মনত নাই বুজিছা।
উম সেইটো হয়।
ঠিক আছে বাৰু ৰাখিছোঁ হা ভাল লাগিল তোমাৰ লগত কথা পাতি যথেষ্ট অ'।
অ', অ'।